হেল্ল'।
দৌ
অ' নমস্কাৰ।
নমস্কাৰ নমস্কাৰ ভালে আছে
ভালে আছোঁ, ভালে আছোঁ, আপুনি ভালে আছে।
ভালে দিয়ক ভালে দিয়ক
হয়, মই আহিলোঁ আপোনাৰ খবৰ খাতি ভালেই বাৰু এই ডিউটি তে লাগি আছোঁ, এতিয়া।
অ' কিহত কৰিছে বা আপুনি এতিয়া
মই এতিয়া জলসিঞ্চন বিভাগত কৰি আছোঁ।
জলসিঞ্চনৰ ন।
জলসিঞ্চনত হয় মানে আমাৰ মাজুলীলৈ আহিছিলো এই বানেপ পানীৰ মানে বহুতখিনি মানে হেৰি হৈ আছে, মানে অভাৰ লোড হৈ আছে, মানে এইখিনি বস্তু মানে তাকে আমাৰ যিখিনি আমাৰ দল আছে, দল কেইটাই সিহঁতে হেৰি কৰিব পৰা নাই। তে তেওঁলোকক অলপ চাই দিব কাৰণে আহিলোঁ। কাৰণ বিশেষকৈ নদী বান্ধৰ এলেকা ন জলবান প্ৰকল্প। হয়, এতিয়া মানে। সেই বস্তুটো এতিয়া ঘপকে মানে এতিয়া লীডটো যিহেতু মই লৈ আছোঁ। তেওঁলোকে ধৰক কৰ্মচাৰীহে হয়।
সেইটোৱেটো আৰু অকম। অকমান আপোনাৰ অৱহেলাৰ কাৰণে, গোটেই কিমান হেজাৰ গাওঁ আপোনাৰ ডুবি যাব পাৰে।
পাৰে পাৰে নিশ্চয় পাৰে। কাৰণ গৈ এই জেগাখনে পানীৰ জেগা।
সেইটোৱে, সেইটোৱে বাকী ভাত পানী খালে?
ভাত পানী খোৱা হোৱাই নাই, টেনছনতহে আছোঁ জানা, এতিয়া কি কৰোঁ কি নকৰোঁ তাকে ভাবি আছোঁ উপায় এটা।। পালেটো ভালে আছিলে বাৰু। উপায় উলিয়াই আছোঁ বাৰু। ইঞ্জিনিয়াৰ খিনিও লাগি আছে, আমাৰ অভিযন্তাৰ সকল।
অ', প্ৰব্লেমটো কোনখিনিত হৈছে বান্ধটো কি লিক হৈছে মানে বান্ধটোৰ পৰা পানী
পানী লিক হৈছে এতিয়া তোমাৰ গাঁৱৰ মানে ভিতৰলৈ মানে বহুতখিনি পানী সোমাই গৈছেগৈ এতিয়া বান্ধটো ভাঙি গ'ল গাঁৱৰ মানুহখিনি এতিয়া অলপ মানে গোচৰ কৰিছে তেওঁলোকে।
অ' আৰু এজাকতো চাগে বৰষুণ আহিলে গোটেই বান
নাই সাংঘাতিক সাংঘাতিক বৰষুণ দিছে এতিয়া বৰষুণে দি আছে বাৰু ইয়াত সাংঘাতিক বৰষুণ হৈ আছে এই অকমান আগতহে বৰষুণ আহিছে অৰুণাচলৰ পানী হয় উম
উম অৰুণাচলৰ এই ডাৱৰ বিস্ফোৰণটোৱে মানুহে অসমলৈ ভাবুকি কঢ়িয়াই আনিছে মানে
আহি আনিছে, আনিছে কি ক'ব আৰু। এতিয়া উপায় নাই মানে এই বাৰিষা খিনিত মানে আমাৰ অৱস্থা নোহোৱা হৈ যায় আৰু কি কব
সেইটোয়ে সেইটো আৰু বিভাগতটো তেনেকুৱা ন বহুত মানুহৰ জীৱন লৈ পিনে আছে আপোনালোক
সেইটোৱে হয় মানুহখিনি আমিয়ে ৰক্ষা কৰিব লগা নিচিনা হয়
সেইটোৱেটো।
বাকী আমাৰতো বৰ্তমান মোৰ অসমত তোমাৰ সাতটা ইপিনে সাতটা ইপিনে সাতটা আঠাইছটা টীম আমাৰ গোটেইখিনি দল উপস্থিত আছো এতিয়া গোটেইখিনিয়ে লাগিছে মে অলপ মানে সাংঘাতিক ধৰণৰে হেৰি এটা হৈছে আৰু বান
আঠাইচটা দল লাগি আছে যেতিয়া এটা কামত কণ্ডিচনটো বহুত বেয়া।
বেয়া কণ্ডিশ্যনতে আছে আৰু কি কব এতিয়া
আমাৰ ওপৰুৱা চাৰিওখকল আহিছেনে নাই?
ওপৰুৱাসকল আহিছে বাৰু। এতিয়া তেওঁলোকেও লাগি আছে, মও ইপিনে সিহঁতক মানে নিৰীক্ষণ কৰি আছো। এই বৰষুণতটো হৈ গ'ল যে, নহলে তোমাৰ এতিয়ালৈকে বানটো আমি নিৰ্মাণ কৰিব পাৰিলো বাৰু মেৰামতি
বৰষুণটোৱে পানীৰ লস্থৰটোও বঢ়ুৱাই দিছে। লগতে আপোনাৰ বান্ধটোৰ প্ৰতিও ভাবুকি কঢ়িয়াই আনিছে।
আনিছে আনিছে আনিছে বহুতখিনি আনিছে কি কব আৰু এতিয়া। এতিয়া প্ৰকৃতি প্ৰকৃতি আৰু বতৰৰ কথা কি কব আৰু।
একো কবও নোৱাৰে।
বাকী পিছে এইবোৰ বাৰু পাতিম আপুনি কি ক'ত আছে?
মই তোমাৰ এই হেৰি পি ডাব্লিউ ডি।
পি ডাব্লিউ ডিত আছে?
উম',
আপোনাৰ কিমান বছৰ হ'ল অ'? আজি বহুত দিনৰ মূৰত আপোনালৈ কথা পাছো বাৰু।
মোৰো বেছি বছৰ হোৱা নাই মোৰ পাঁচ বছৰমান হ'ল।
পাঁচ বছৰ হৈছে ন আমি চাৰি বছৰ মান কনটেক হোৱা নাই চাগে আমাৰ।
কি কাৰ চাৰি বছৰ মানে হোৱা নাই অ', মই লাষ্ট আপোনাক সেই চাকৰি পাওঁতেই লগ পোৱা।
তেতিয়া আৰু আমি একেলগে ট্ৰেইনিং দিছিলো বাৰু বিভাগ বাৰো বেলেগ। বেলেগ আছিলে লগ তাতে হৈছিলো।
এই ট্ৰেইনিং খিনি একেলগে হৈছিলে সকলোৰে।
হয়', হয়',
আমাৰো সেই একে অৱস্থা এ বৰষুণৰ ফলত
ঘৰলে গাঁৱলে যোৱা হৈছে?
নাই', নাই', নাই', আমাৰো সেই কামৰ অলপ অভাৰলোডে পৰিছে।
হয়',
এৰ আপোনাৰ বা এ কি কৈছে? গাঁৱলে যাম চাগে কামখিনি হলে, এই আপোনাৰ বৰষুণৰ ফলত ৰাস্তাৰ গাত চাট বিলাক ভাঙি গৈছে। নহয় ৰাস্তা ভাঙিছে তাৰপিছত আপোনাৰ কি কয়
আইদেউহঁতৰ ভালেই?
আপোনোকৰ ঘৰ ফালে ভাল চবৰে? অ',
তাকে আপোনাৰ কথা ঘৰত সুধিয়ে থাকে দেউতাই।
অ', আমাৰ আগে আপোনাৰ কথাও সোধে আমাৰ ঘৰত।
হয়', যাম যাম এবাৰ কামৰ পৰা যদি আহৰি পাওঁ তেনে এপাক আহিম বাৰু। কাৰন বহুত দিনৰ মানুহজন দেখাও নাই, বাৰিষা কালতো আহৰি নাপাৱৱ আৰু বিভাগ সেতোৱে জলসিঞ্চনৰ আৰু বাৰিষাত আৰু ইমান যিমান খিনি জল উৎপন্ন হয় আৰু জলসিঞ্চনত তাতে গোটেই বাৰিষা খিনি পাৰ কৰি দিয়া হয় আৰু তেনেকে।
বাৰিষা সময়ত কেৱল জলসিঞ্চন নহয়, সকলো বিভাগৰে টোপনি নোহোৱাা হয়।
হয়', হয়', হয়', কি ক'ব আৰু বিশেষকৈ মানে প্ৰভাৱতটো বেছিকে জলসিঞ্চনতে পৰে আৰু।
হয়', হয়', হয়', এনে আপোনাৰ প্ৰদন্নতি কিবা হল নে?
প্ৰদন্নতি কি কব আৰু তেনেকে আছো ঠিক ঠাক।
ঠিকে আছে।
হয়', সেইটোয়ে আৰু আপোনাৰ কেনেকুৱা চলি আছে?
মোৰ এটা হ'ল বাৰু আৰু আৰু কিবা হয় যাব।
বাকী বিয়া বাৰু পাত, কেতিয়ালৈ ভাবিছে আৰু?
অকমান হেৰি হওঁক অকমান আৰু অলপমান নিজে, নিজে অলপমান স্থিৰ হওঁ, পিছত লাহেকে ভাবিম আৰু।
হয়, হয় তাকেই একে অবচ গৈ আছে আৰু, বাকী ঘৰত মা, দেউতাহঁতে ছোৱালী চাইছে নাই আপোনালে?
ছোৱালী ভাবিছোঁ, নিজেই চাম বুলি ভাবিছোঁ।
হয় হয় আজিকালি পৰিস্থিতি যিটোহে আৰু নিজে চোৱাটোৱে আচলতে বেছি ভাল নিজে জানি শুনি ধৰক
সেইটোৱ সেই নিজে চোৱাতটো আৰু বহুত বেলেগ ন' এতিয়া এতিয়া ঘৰৰ, ঘৰৰ মানুহে চোৱাটোতকে
হয়।
ন'
সেইটো হয় বাৰু। এতিয়া কি ক'ব আৰু সময় পৰিস্থিতি আজিকালি বহুত বেলেগ হৈ গৈছে
ফল আহেই। হেল্ল'!
হয় কওক।
কি কৈছে?
কৈছো সময় পৰিস্থিতি বাৰু বহুত খিনি আজিকালি সলনি হৈ গৈছে।
সেই যুগটোৱে পৰিৱৰ্তন হৈছে, অকল সময় বুলি নক'ব গোটেই যুগটোৱে
হয় যিমানখিনি উন্নতি হৈছেগে সিমানখিনি ধৰক সুবিধাও হৈছে ইপিনে অসুবিধাও হৈছে।
উন্নতি উন্নতি যি হি হৈছে সেই হিচাপত আপোনাৰ অধোন্নতিও হৈছে আমাৰ সমাজখনতে, চাব কিবাহতে চাব। নদোন্নতিও বহুত ক্ষেত্ৰত হৈছে আৰু আজিকালি মানুহৰ মনত মানৱীয়তা বোধটো নোহোৱা হ'ল।
আপোনাৰ ভন্টি পিছে বিয়া দিলে নেকি?
নাই দিয়া নাই দিয়া তে তাইৰ কাৰণেও দৰা এটা চাই আছো। তাইক দি পেনেহে মই আৰু ভাবিম।
হ'লগে।
আপোনাৰ যোৱাবছৰ মাস্তাৰ্চ কমপ্লিট কৰিলো।
হয় পিছে এতিয়া আগলৈ কিবা কৰিম বুলি ভাবিছে নেকি?
এইটো হোৱা মন আপোনাৰ কলেজৰ শিক্ষয়িত্ৰী হোৱা মন।
অ', ঠিকেই সপোনবোৰো দেখিব লাগে সপোন গঢ়িব লাগে এইটোৱেই সপোন গঢ়া সময় আৰু।
সেইটোৱে সেইটোৱে আমিতো ইমান এটা নাপালোৱে ন'। আমাৰ এতিয়া ঘৰৰ দায়িত্ব আছিলে আমি সোনকালে, সোনকালে সোমাবলগীয়া হ'ল।
হ'ল হ'ল হ'ল তাকে আৰু ভাইটিয়ে মোৰ পুলিচত নহয় আগৰ বছৰে পাইছে চাকৰি। এ বি ইউ বিধ চাকৰি পালে হয়।
অ', কিহত পালে?
তেওঁ এবি-এবি উবি
অ', অ', ঠিকেই হৈছে দিয়ক, আমাৰ ল'ৰাখিনি এনেকে চাক থ কৰিটা পাই থাকিলে ভাল লাগি থাকে।
হয়, ট্ৰেইনিং খতম কৰি আৰম্ভ হৈছে দুমাহ মান হ'ল বাৰু, তেওঁ জইনিং তোমাৰ বোকাখাতত হৈছে।
অ', বোকাখাত ন' ঠিকে আছে, ঠিকে আছে এনে আপুনি ব্যৱসায়ৰ লগতে বেলেগ কিবা কৰিম বুলি ভাবিছেনে নে? চৰি, চৰি চাকৰিৰ লগতে কিবা বেলেগ ব্যৱসায় আৰম্ভ কৰি বুলি ভাবিছে নে?
ভাবা নাই আৰু ইয়াৰ লগতে জড়িত হৈছো কি ব্যৱসায় কৰিব আৰু চাকৰিতটো শেষক তাৰ পিছতহে ভাবিম আৰু।
আপোনাৰ লোকৰ সময় নোহোৱা হৈছে।
সেইটোয়ে সময়ে নহয় কেতিয়াবা ব্যৱসায় কৰিবলৈ এক্সট্ৰাকে।
সেইটোয়ে আমাৰ বাৰু অকনমান সময় ওলাইগে।
হয়।
আমাৰ মানে আপোনাৰ চাইট ভিজিট টো মোৰ কম হয়। মোৰ আপোনাৰ নথি পত্ৰৰ লগতে বেছি হয়
সেইটোৱে আৰু কি ক'ব আৰু এতিয়া কৰিবতো লাগিবই
সেইটোয়ে আপোনাৰ আপোনাৰতো চাগে চাই চাইডতহে বেছি হয় চাগে ন।
ছাইডত বেছি হয়, হয়।
উম সেইকাৰণে বেতনটোও বেছি আকৌ আপোনাৰ সেই হিচাপত।
বাকী ফুৰিবলৈ চুৰিবলৈ ক'তো ওলাই যোৱা হোৱা নাই নেকি। বাৰু এই বছৰ
নাই নাই এইবছৰ যাবই পৰা নাই দেখিছে দেখোন পৰিস্থিতি।
সেইটোৱে মই বাৰু খৰালিত ঘূৰি আহিলোগে বাউ
হয়, হয়, হয় ভালেই কৰিলে দিয়ক নহ'লে মনটোও বেয়া।
সেইটোৱে মনটো হয় আগৰ বছৰলে ওলাব একেলগে যাম মাৰিলে।
হয়। হয় আমি এটা মটৰ চাইকলেদি এটা হেৰি কৰিব পাৰো।
পাৰ যায় পাৰা যায় সেই অনুভৱ আচলতে মানে বহুত এটা ভাল অনুভৱ মানে
হয় আপুনি কোনখন কিনিলে বা মই মাজতে আপোনাৰ ফটো এখন পাইছিলো।
হয়।
হয় ভাষণখন ধুনীয়া বাইক এখন লৈ
হয়। মই তোমাৰ লৈললো ইন্টাৰ চেপটাৰ লৈছো
সুন্দৰ পাহাৰত যাব ভাল লাগিব
সেইটোৱে আৰু বোৱাৰাই পিনে তেলো হাতীৰ নিচিনাই তেওঁ খাই। ইমান উলিয়াই লৈ গৈ উলিয়াইৈ হাতী নিচিনা আৰু উলিয়াই কৰি ইমান ঘূৰি নুফুৰো আৰু।
হয় হয় হয় অফিচত লৈ নাযায়
অফিচলে মই কাৰ লৈ আহো প্ৰায় ডিজাইৰ এখনো ললো যে
হয় হয় হয় মই
কৰ্মচাৰী বিলাকৰ কাৰণে ভাল আৰু
সেইটোৱে সেইটোৱেমই আপোনাৰ বাইক এখনে ললো বাৰু কিন্তু সেই চাৰিচকীয়া বাহন মনৰ কথা ভাবিব পৰা হোৱাগে নাই
অ' মই মানে এই খন ৰি ফাইন্স কৰি লৈছো।
হয়, হয়, হয়, হয় মই মানে ঘৰ এখনৰ চাট দি আছো। ত' সেইটো কমপ্লিট হ'লেহে আপোনাৰ সেইটো কৰিম বুলি ভাবিছো আৰু
হয়। ঠিকেই আছে বাৰু কৰি যাওক কাম কষ্ট কৰিতি ঘৰ চৰ বান্ধিলো বাৰু। এতিয়া ভাইটিৰ কাৰণে ঘৰটো বনাই দিব লাগিব। এতিয়া একেখন ঘৰতে দুটা ভাইটে অলপ অসুবিধাও হয়।
ভাইটিয়ে চাকৰি পাইছে। যেতিয়া নিজে কৰি ল'ব আৰু।
সৰু বুলি ক'লে সৰুৱে আৰু তেওঁ মানে গোটেইখিনি বস্তু তেওঁৰ দায়িত্ব ল'ব পৰা হোৱাগৈ নাই। চাই কৰি ডাঙৰজন হিচাপে চাই দিয়াটো দায়িত্বই
ভাইটি এতিয়া নিজে এজনী গোটাব? নাই আপোনালোকে গোটাই দিব বা।
আমি চাই কৰি।
হয়, হয় আমাৰো ভন্টীলে আমিয়ে চাম বুলি ভাবিছো। হয় এতিয়া যদি চব ঠিকে থঠাকে থাকে কিবা এটা আপোনালোকেও ভাবিব পাৰে বা আমি তুমি ভাবিব পাৰু।
সেইটোৱে হয় চাওক এতিয়া কিমান খিনিলকে আগবাঢ়ে
হয় হয়
সিও পইচা কেইটামান পইচা পাতি ঘটি পেলাই ভালদৰে উন্নতি কৰি লওক
সেইটোয়ে অলপমান পদোন্নতিও হওক
সেইটোৱেই এতিয়া আজিৰ দিনত পইচা নহ'লে তোমাৰ একোৱেই নহয়।
সেইটোয়ে আজিৰ দিনত পইচাই সৰ্বচেষ্ট।
সেই সেৰো প পৰিস্থিতি সকলো সলনি কৰি দিলে
পৰিস্থিতি আৰু মানুহৰ মানে মনৰ হেৰিবোৰেও চেঞ্জ হৈ গ'ল
সেইটোৱে এতিয়া এতিয়া ধৰক পইচা আগৰ দিনত ধৰক খেতিৰ ধনি
সেইটোৱে সেইটোৱে আজিকালি আকৌ মানুহে খেতি থাকিলে বেয়াহে পায়।
বেয়াহে পায় কাৰণ আচলতে সেই বস্তুটো বেছি ভাল বাৰু
সেইটোয়ে আপুনি কাৰোবাৰ পেট ভৰাব পাৰিছে সেইটোহে মহান
সেইটোৱে মহান কাম হয়
পকেটত কোটি টকা লৈ ঘূৰি ফুৰিছে সেইটো একো মহান নহয়টো।
মহান নহয় মহান নহয় কাৰণ দুই এক পইচা যেতিয়া আনৰ বাবে খৰচ কৰা হয় নিজলৈ সাচি পেলাই সেইটোহে আচলতে মহান গুণী ব্যক্তিৰ কাম বুলি মই জানোঁ আৰু
সেইটোৱে-সেইটোৱে দিয়ক বাৰু মোৰ ছাৰ আহিছে।
হয় হয় ঠিক আছে বাৰু দিয়ক হয়